শুনিছানে, অ।
অ কোৱা, অ পাইছো পাইছো কোৱা তুমি শুনিছা?
অ শুনিছো কোৱা কি কৰি আছা?
উম আছো ৰবা এনেই, তুমি?
মইয়ো এনে আছো ৰবা, চাহ খালা?
উম খালো খালো তুমি খালা?
অঁ খালো ৰবা মাত্ৰ।
অঁ, কিহেদি খালা চাহ?
মই আজি পিঠাৰে খালো, নাৰিকল পিঠাৰে‌।
অঁ, পিঠা খাই ভাল পোৱা নেকি?
পিঠা খাই ভাল পাওঁ মানে আনিছিল, আজি কিনি আনিছিল বাৰু। বনোৱা নাই। তই কিনা পিঠাকে খালো মানে ইমান সোৱাদ নাই দিয়াচোন কিনা।
কিনাটো ইমান অ, অঁ সেইটোয়ে বনোৱাত- তোৰ নিচিনা নহয় ন, উম ভাল পাওঁ ৰ'বা মইও- থাকাই ভাল লাগে কেতিয়াবা বনাই বাৰু আমাৰ ঘৰতো।
অঁ, কি পিঠা খোৱা তুমি?
মই চব পিঠাই খাওঁ, তোমাৰ ধৰা তিল পিঠা হওক নাৰিকল। পিঠা, তাৰপিছত এই তোমাৰ- হেৰি কি, ভাপত দিয়া যে - এটা যে প ভাপত দি পেলাই যে বনাই যে সেই পিঠাটো।
হয় মইও সেইটো পিঠা বহুত ভাল পাওঁ, অ ভাল পাওঁ মই। খবৰ পাতি ভালনে তোমাৰ?
উম ভাল দিয়া তোমাৰ?
অ মোৰো ভাল আছে, এতিয়াতো চাগে বন্ধই ন ক কলেজ।
এতিয়া বন্ধ বন্ধ, তোমালোকৰো বন্ধ ন‌?
অ আমাৰো বন্ধ।
এতিয়া বন্ধৰ দিনত ক'ব ক'তো, হম-
মই মই মামাহঁতৰ ঘৰৰ পৰা আহিলো ৰবা, গৰম বন্ধত। সৰি কেনে তুমি যোৱা নাই কতো-
মই যোৱা নাই ৰ'বা আমাৰ মানে ইণ্টাৰণশ্বিপ চলি আছে যে। সেইটো কাৰণে মানে- বেলেগৰ বাকীবোৰৰো চলি আছে দিয়াচোন, আমাৰ অকমান দেৰিকে চলিব মানে। মোৰ পোন্ধৰ তাৰিখ মানৰ পৰা চলিব।
অ পোন্ধৰ তাৰিখটো আহিবই আৰু।
উম আহিবই আৰু তাৰ পিছত একেদিন বিজি আৰু।
হয় দিয়াচোন সেনেকুৱা আমিওতো গৰম ভাবিছো ফুৰিব যাম। লগৰবোৰৰ, কিন্তু তেনেকে নহলে দিয়াচোন ফুৰা। কিছুমানে গাঁৱত আছে, কিছুমানে বিয়া খাই আছে মানে চবৰে চবৰে- টা মানে কিবা কিবিত লাগি আছে বেচ -
উমহ, অঁ চবেই ব্যস্ত হৈ থাকে উম। আমাৰো আমি- তোমাৰ বহুত মানে কবাত কবাত এনেকে ফুৰিব যাম বুলি প্লেনিং কৰো কিন্তু নহয়েই প্লেনিং চাকচেছে নহয়, যাবই নোৱাৰো তেনে তেনেকেই থাকি যায়। এই বোলে আজি ক'ৰবাত আজি মই নোৱাৰোঁ দিয়া যাব এনেকৈ কৈ দিয়ে। ইয়াৰ পিছত আৰু কেতিয়াবা ঘৰৰ পৰাও ইমান যাব নিদিয়ে দিয়াচোন
হয়, মানে আমি বহুত ভাবো ন যে নাই গৰম বন্ধত লগৰ বোৰে প্লেন কৰো যে নাই ইয়াতে যাম, তাতে যাম এনেকে থাকিম এনেকে খাম পিছত চাবা চবৰে ঘৰৰ পৰা এটা কব যে নাই যাব নোৱাৰা সেনেকুৱা মানে চবৰে কিবা এটা কিবা প্ৰব্লেম আহিয়ে যায় ন?
উম! সেইটোয়ে মানে এতিয়া দূৰত যাম বুলি ক'লেও ঘৰৰ পৰা নিদিয়ে মাজতে ধৰা হে অম্বুবাচী মেলা গলো তাতেও ইমান দেৰি হৈ গৈছে, লগৰ লগত গৈছিলোঁ, তাৰপিছত তোমাৰ তেনেকে যোৱাই নাই দিয়া একোলেণ্ড যাম বুলি ভাবিলো, একোলেণ্ডো যোৱা নহল এতিয়াতো আৰু বৰষুণে, উম।
মই ভাবিছিলো যাম, হয় চবে ব্য স্ত আৰু সেনেকে চবেই আগতীয়াকে ভাবি থয় মানে যে আমি ইয়াতে যাম পিছত নহয়ে কতো যোৱা নহয় মই ভাবিছিলো যে অম্বুবাচী যাম কিন্তু অ ভাবিছিলো চেকেণ্ড দিনা যাম কিন্তু তাৰ মানে চালো ইমান ভিৰ ন? সেইকাৰণে নগলোএ আৰু মানে চব বাৰতকে এইবাৰ বেছি, অ। মানে ধৰা চব বাৰে অলপ হলেও মানে কি থাকে এইবাৰ মানে এনেকুৱাই ভিৰ আৰু বহু- বহু জাগাৰ পৰা মানুহ আহি আহিছেতো
অ বহুত বাহিৰৰ পৰাও মানুহবোৰ আহে চাবলৈ ন? কিন্তু কিছুমান অসমৰ মানুহে নাচায় তেনেকুৱা
ঠিক কথা কৈছা। এতিয়া চোৱা এতিয়া আমিয়ে ওচৰত থাকো মই ভাবিছো ঠিকে যাম কিন্তু ইমান ভিৰ আছিল যে নগলোৱে পিছত
অ সেইটোয়ে, কিন্তু বাহিৰৰ পৰা কিমান মানুহ আহে ন ক'ত এ তোমাৰ বহুত ধৰণৰ মানুহ দেখা যায় তাতে মানে বি হেৰি ক'ব গ'লে মুছলিমৰ পৰা আদি কৰি মানে চব মানুহ যায় ন? বেংগলী হওক চব
আহিছিল ন?
উম, তোমাৰ বাহিৰা আৰু তোমাৰ বাহিৰৰ
হয়, হয়, সেই মানে বহুত মানুহ দেখা যায় অম্বুবাচীত গ'লে বহুত মানুহ দেখা হা হা মানে ভাবিছিলো যাম কিন্তু জানা নে সেনেকা মানে এনেকা চালো বহুত ভিৰ তাৰপাছত ঘৰৰ পৰাও মানা ক -কৰিলে তেনেকে নহলে আৰু যোৱা
উম, মই বাৰু গৈছো আৰু আহিছো কিছুমানে মানে ই লাষ্টত বেছি দেৰি হ'লে মানে পুৰা ভিৰ হৈ যায় নহয় এতিয়া দিনততো কিছুমানে মানে ৰ'দৰ কাৰণে নাযায়, তেনেকুৱা হয় আৰু মই তোমাৰ গধূ ল অ দুপৰীয়া মানে গৈছিলোঁ চাগে দে তাৰপিছত ইমান বাৰু ভিৰ পোৱা নাই পাইছোঁ কিন্তু আমি অহাৰ পিছত মানে আৰু বেছি ভিৰ হৈছে বাপৰে ইমান ভিৰ কিবাকে আহিছো ৰাতি হৈ গৈছে আহোতে আহোতে
অ এইবাৰ বেছি ভিৰ হৈছে ন? মানে এনেহলে আগাবাৰ বা যোৱাবাৰে হওঁক অলপ কম আছিলে মানে আছিলে যে মানুহখিনি অহা যোৱা কৰিছে ভালকে আৰু এতিয়া যদি তুমি যোৱা ইমান মানে তোমাৰ এইখিনি জেগাত তলৰ পৰা ওপৰৰ যাওঁতে ইমান একদম সময় যায়
উম, তাতে আৰু ইমান গৰম।
হয় -হয় গৰমত ইমান মানুহ যায়, পিছে খোৱা পানীৰ ব্যৱস্থ া খিনি ঠিকেই আছিল ন?
অ খোৱা পানীৰ ব্যৱস্থা ঠিকেই আছে বাৰু মানে খোৱা-লোৱা খিনি আদি কৰি। ইমান কষ্ট নহয় মানে তেওঁলোকে দিয়ে থাকে ন। চ খোৱা বস্তু বিস্কুটে হওঁক চকলেট হওঁক চবখিনি দি থাকে কিন্তু, সেই যোৱাটোৱে আৰু আৰু খালী ভৰি যাব লাগে নহয়।
হয় এইটো কাৰণে গৰমত কষ্ট হয়চোন। ৰাস্তাতো ইমান গৰম হৈ থাকে ন পিছত সেনেকে যাবা ভৰিৰো মানে,
উম মোৰ ভৰিতো অৱস্থাই নোহোৱা হৈ গৈছে বিষত থাকিব পৰা নাই। দুদিনমান মই ক'তো যোৱাই নাই ঘৰতে আছোঁ।
অ হয় বাৰু তেনেকুৱা। মই বাৰু প্ৰত্যেকবাৰে যাওঁ মানে এইবাৰ ভিৰৰ কাৰণে নগলো মানে। ভিৰৰ কাৰণে নগলো আৰু ইমান অ কিবা এটা কেচৰ নেকি হৈছিল মানে গৰমত বহুত মানুহ মাথা ঘূৰাই, পৰিও আছিল।
অ অ সেইটো হয় বাৰু, ঠিকে আছে মানে গৰমত তুমি কষ্ট পোৱাতকে বাৰু, মানে সেই কষ্টতো ভাল লাগে গৈ কিন্তু, বেছি হৈ গ'লে মানে কষ্টটো বেছি হৈ গ'লে তেতিয়া মানে থাকিব নোৱাৰি আৰু
হয় মানে কামাখ্যা মন্দিৰত গৈ ভাল। পাওঁ মানে বহুতে ভাল পাওঁ আনন্দ লাগে ন মনতো একদম কিবা হৈ যায়।
উম কতো যোৱা নাই নেকি এতিয়া।
এতিয়া মানে এইকেইদিন কতো যোৱা নাই ৰবা এইকেইদিন বতৰটোও বেয়া ন।
উম তাকে এই বোলে বৰষুণ, এই বোলে বতাহ।
অ অ ঠিকে কৈছা ধুমুহা দিব। বানপানীতো হবই, বাপৰে গুৱাহাটীৰ দৰে বানপানী নাইয়ে চাগে,
অ দিয়া কিমান বানপানী হৈ যায় বাপ লে অলপ বৰষুণ অলপ টাইম বৰষুণ দিলে মানে। বানপানীয়ে হৈ যায় আমাৰ ইয়াতেতো কিমান মাত, কি কৰিছে।
অ পাহাৰীয়া চাইডত থাকা ন।
পাহাৰীয়া জেগা।
অ সেইকাৰণে মানে মাটি খিনি হৈ যায় হয়। সেইটো সমস্যা বাৰু বহুত বেয়া দিয়াচোন।
অ সেইটো সমস্যা মানে কিছুমান বস্তু নিজৰ মানুহৰ নিজৰ ফলতো হয় দিয়াচোন মানে এতিয়া চোৱা নিজে ধৰা ঘৰ বনাবৰ কাৰণে হওঁক বা আজিকালিতো আৰু মানুহৰ মাজত কাজিয়াই লাগি থাকে দিয়াচোন নিজৰ মাটিৰ সীমাক। লৈ কিবা কিবাই হওঁক সেয়েহে সেইটো কাৰণে ধৰা মাটিখিনি কিছুমানে কাটি কাটি পেলাই কাটি কাটি দিলে ৰাস্তাবোৰ সৰু হৈ যায়।
ৰাস্তাবোৰ তেতিয়া মানে খহি যায় আৰু তেতিয়া মানুহখিনি নিজৰে কষ্ট হয় দিয়াচোন। এই আমাৰে ইয়াতে উম ৰাস্তা এটা আছে সেইটো মানে বনাইছে দিয়াচোন তথাপিও মানে, খঢ়ি গৈছে গোটেই খঢ়ি গৈছে এতিয়া মানে মানুহ আহিব পৰা জেগাই নাই তেনেকুৱা হৈছে।
অ মানে সেইটো এটা ভয় দিয়াচোন। পাহাৰীয়া জেগাত থাকিলে বৰষুণ আহিলেই মানে এটা ভয় থাকেই। যে মাটি খহি আহিব।
উ তাকে ভয় লাগে বহুত ভয় লাগা।
উম আৰু গুৱাহাটী গুৱাহাটীত নেৰানেপেৰা কে বৰষুণ আহিব আৰু ইফালে বানপানী হৈয়ে থাকিব।
উম মানে এতিয়া তলত থাকিলেও তলত থাকিলেও বানপানী আৰু ওপৰত থাকিলেও মাটি খহে।
মানে চবফালে, অ চাবাচোন ৰাস্তাত বান পানী হলে গাড়ী খিনিৰ কাৰণে ইমান দিগদাৰ হয় ন ফচি ফচি যায় জেগাতে।
তাকে মানে পানীটো ওলাই যাব নোৱাৰে যে আৰু চাবাচোন তুমি বান পানী হলে যে তোমাৰ ওপৰতে জাবৰ বিলাক ফাহি থাকে। সেইটোতো আমাৰ মানুহৰ ফলতে হয় দিয়াচোন ন।
হয় এইটো ঠিক কৈছা তুমি এ আমিয়ে মানে ম মানুহৰ কিছুমান ভুলৰ ভুলৰ ক্ষেত্ৰতে হয় চোৱা এতিয়া কিছুমানে এতিয়া লেতেৰা কৰি থৈ দিয়ে ন। য'তে পাই ততে জাবৰ- জোথৰ পেলাই থৈ দিয়ে সেইবাবে মানে কি হয় বৰষুণ আহিলে বৰষুণত সেই যোনখিনি জাবৰ- জোতৰ চব খিনি ভাহি বাঢ়ি আহে লেতেৰা মানে লে তেৰা যাবৰ থাকে ন ত সেনেকে যদি সেইখিনি পানী মানুহে খোজকি আহে। বা সেইখিনি পানীয়ে মানুহৰ গাত কিবা হয় ত সেইখিনি ম সেইখিনিৰ পৰাই বহুত ধৰণৰ আৰু কি বেমাৰত কি হৈ যায় আক্ৰান্ত হয়।
অ সেইটোয়ে কিমান মানুহ বেমাৰত পৰিছে ন এতিয়া জ্বৰ হওঁক বা। কিবাই হওঁক আৰু এতিয়াতো পুৰা ভাইৰেল জ্বৰটো পুৰা হৈছে কাৰণ এতিয়া ৰ'দ দিছ যে মাজে মাজে ৰ'দ দিয়ে মাজে মাজে বৰষুণ দিয়ে মানে বতৰৰ কথাও ধৰিব নোৱাৰি দিয়াচোন। কিন্তু এই এই কাৰণে মানে উম, সেইকাৰণে বহুত মানে।
এতিয়াই চাবা ৰ'দ এতিয়াই চাবা ৰ ৰ'দ দি আছে অলপ পিছত চাবা বৰষুণ দি আছে।
উম সেইটোৱে ধৰিবই নোৱাৰি।
বা সেনেকে হৈয়ে থাকে।
উম। বানপানীৰ ফলতে উম তাক কে বানপানী মানে নকমিবই চাগে।
হো তাকেতো বানপানীৰ সমস্যাটো বহুত দিনক দিনে বাঢ়ি গৈ আছে।
উম তাকেইটো। দিয়া বাৰু হ'ব দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দেই।
অ মোৰো ভাল লাগিল দিয়া কথা পাতি, ঠিক আছে দে ৰাখিছো আজিলে অ ধন্যবাদ।
উম! দিয়া।